ভাত চাট খালান নাই অ মইও ভাত খাই কেইটা ভাত খাই আহিছে
আহ ব ক'ত আছা কি কৰি আছা এতিয়া
মই শুবলৈ আহিছো
আহ অ মইও আছো এনে
হাঁ
ময়ো আছো এনে
অ
বাকী কাম কেনে চলি আছে তোমাৰ
কাম তোমাৰ দোকান ঠিকে চাগে আৰু তোমাৰ কেনেকুৱা চলিছে
মইও এখন মুখ খুলিব বনাই আছো দোকানো এটা এটা
অঁ
তুমি যে কাপোৰৰ ষ্টক বিলাক ক'ত উঠোৱা নো
মই তোমাৰ এই শুৱালকুছিৰ পা আনো
শুৱালকুচি
শুৱালকুচি অ
আহ
তাত তোমাৰ ধৰ মানে পাটৰ কাপোৰ বিলাক ধুনীয়া পায় মানে খা খাতি তি কাপোৰ পায় আৰু তাত
অ', তোমাৰ হ'লচেল ৰেটত পায় নে এনেকা।
অ' তোমাৰ হ'লচেল হ'লচেল অ'। চি, চিনাকি মোৰ ধেৰ আছে তাত। মই মানে ৰেগুলাৰ কাষ্টমাৰ হৈ গ'লো বুলি ক'ব পাৰি। তোমাৰ তাত। সদায় আনি থকা হয় যে।
তুমি এনেকা তোমাৰ লিংকত, মোকো এনেকে আনি দিব পাৰিবানে।
অ' পাৰিম পাৰিম।
উম্, মই এতিয়া তোমাৰ অহা মাহ মানলৈকে হৈ যাব চাগে। চাগে দোকানখন অপেনিং।
অ'।
তোমাৰ এতিয়া বনাই আছো। হৈ যাব আৰু ৰং চং মাৰি আছো।
অ'।
ধেৰ আৰু। আৰু বেলেগ বেলেগ জেগাতো চাই থৈছো বাৰু। মানে ডাঙৰকে খুলিম যেন। মাইকী মানুহৰ কাপোৰো পোৱা আৰু ল'ৰা মানুহৰ কাপোৰো এনেকে চাৰ্ট পেন্ট ৰাখি। ৰাখিম বুলি ভাবিছোঁ।
অ' চাৰ্ট পেনো পাইজাবা তুমি তাত।
উম্। চাৰ্ট পেন আৰু বেলেগ দোকান এনেকে সুধিছো বাৰু।
অ'।
তাতো সেনেকা হ'লচেল দিম বুলি কৈছে। কিন্তু মোৰ ইমান এটা। বিশ্বাস হোৱা নাই। আকৌ পইচা খিনি দি দিম পিছত কাপোৰ নাহিব।
নাহিব সেইটোয়েটো অ'। তুমি মোৰ, তুমি মোৰ জৰিয়তে আনিব পাৰিবা। তুমি ক, কম দামতে পাবা।
এনেই তোমাৰ কিমান মান লাভ হয় ধৰা। এখন চাদৰ আনিলে তোমাৰ। অ' দুশ তিনিশ টকা।
তোমাৰ ধৰ মই এনে চাদৰ কথাটো নকওঁ। গামোচাৰ কথাটোৱে কৈছো ধৰ। তোমাৰ গামোচা। গামোচাখন তোমাৰ ধৰ আকৌ, ধেই ব্ৰেণ্ডৰ আছে তোমাৰ পঞ্চাশ টকাৰ পৰা বুলি আৰম্ভ কৰি। তোমাৰ বাৰশ, বাৰশ টকালৈকে আছে তোমাৰ। দৰাই যোনখন লয় যে।
অহ্, সেইখন তোমাৰ দাম লয়, উম্।
সেয়া, তোমাৰ সেয়ালৈকে পাবা তুমি। তাত তোমাৰ ধৰ। এখন গামোচা ধৰ তোমাৰ একষ্টাকৈ আহিলেও আৰু তোমাৰ তিনিশ, চাৰে তিনিশ মান। কৈও মানে লাভ হয় আৰু।
ওলাই যায় আৰু ন।
যায় লাগে।
ভালে টোৰ।
উম্, আকৌ তোমাৰ চাদৰ মেখেলা ধৰ, এযোৰত তুমি ধৰা।
আৰু তুমি ধৰা, এখন দুখনকে নানাই এবাৰতে ধৰ দশখন।
দশখন মানে বানণ্ডল হিচাপে, বানণ্ডল হিচাপে উঠাই লই আহো যে।
উম্। বাকী এনেই বে বেয়া আহে নেকি? এখন দুখন বেয়া ওলাই নেকি? কি?
বেয়া তোমাৰ মানে, কেতিয়াবা মানে। মানে বহুত কম ওলাই আৰু মানে। এই, মানে পেকেটি পে। কেতিয়া পেকেটিং চেকেটিং কৰোতে মানে অলপ হেৰি হয় ন।
উম্, সুটা চুটা কাটা থাকা থাকিব পাৰে। সেইকাৰণে সুধিছো মানে উ। মোৰো মানে এনেকে। তোমাৰ এই কেইখনমান আনিলো মই।
অ'।
মেখেলা চাদৰ আনিছিলো?
অ' অ'
কিছুমান এনেকে কাটো তে ক'ৰো তে অলপ চাইডত কটা দাগ আছে মানে ক খাইছে অকন অকন।
আচ্ছা।
অকণমান সেইকাৰণে সুধিলোঁ।
অ' অ' অ'।
একো নাই বাৰু ইমান গ'ম নাপায় মানুহে।
গ'ম নাপায় অ'।
বেচিব পাৰিম বাৰু।
অ'।
এনেতো ঠিকে চলি আছে?
ঠিকে ঠিকে পুৰা মানে আগৰ নিচিনা নহয় আৰু মানে।
তাকেইতো এতিয়া চব ফালে দুব
চব দোকানে দোকানে হ'ল। তোমাৰ মোৰ কাষতে তোমাৰ চাৰি পাঁচশ মান দোকান।
উম।
অ' সেইতো কাৰনে ইমান মানে ইমানে হেৰি কাৰণে মানে অলপ লাভ চাভ নোহোৱা হ'ল আৰু।
অ' মই সে মোৰ জেগটোত বাৰু এনেকাে কাপোৰ দোকান নাই। ভাল মেখেলা চাদৰ
অ'।
চাগে, এনেকুৱা কৰি তোমাৰ বেলেগ দোকানীতকে অলপমান এশ দুশ এটা কমাই ল'ম।
ক'মাই দিব লাগে, সেই তেতিয়া মানে কাষ্টমাৰটো তোমা -তোমালৈ আহি যায়।
উম। তাৰ পিছত, সি ধৰ এনেকে ক'ব আকৌ বেলেগক এই আমুক দোকান খনত যাবি তাতে অকমান কমতে দিয়ে বেলেগতকৈ।
অ'।
তেতিয়া মোৰ কাষ্টমাৰ বাহিব
বাঢ়ি যাব হয়। হেইতোৱেটো
অ, মই মানে ডাঙৰকেই বনাইছো ৰুমটো ডাঙৰকে বনাম বুলিয়ে। তোমাৰ এনেকে দুটা চাইড বনাই দিম, এটা চাইডে তোমাৰ ল'ৰা মানুহৰ
অ'।
এটা চাইড হ'ল তোমাৰ মাইকী মানুহৰ আহ ছোৱালী মানুহৰ।
মানে দু- দুটা দুটা ভাগ কৰি দিবা মানে?
অ' তোমাৰ অলপ ডাঙৰ এই ৰুমটো ধৰ।
ভালে চলিব লাগে বাৰু, মোৰ জেগাতোত তেনেকুৱা দোকান নাই, তেনেকুৱা
অ'।
সেইকাৰণে, সেইটোৱে কৰিছো আৰু।
উম তোমাৰ- তোমাৰ সেই দোকানখনৰ কাষতে এখন সৰু গেলামালৰ দোকান খুলিব পাৰা দেখোন?
গেলামান নোখোলো। মই এনেকাে ৰুম এটা বনাই পাণ দোকানহে দিম চাগে, পাণ দোকান এখন। সৰুকে।
অ' পাণ তামোল তাৰ পাছত তোমাৰ পেকেট চিকেটবিলাক।
অ'।
এই চাইডত যে হোটেলখন আছে যে তোমাৰ।
অ'।
তাত মানুহে ভাত চাত খাই চাহ তাহ খাইহি এডোখৰত পাণ দোকান নাই।
অ', ভাল মাথা এটা মাৰিছো।
সেইদোখৰত পান দোকান এখনেই দিম চলি যাব। পান চান তোমাৰ চব বেছিম। মানে সেইডোখৰত তোমাৰ মই দেখিছো মানে মই ভাত খাই উঠি তামোল অকন খাবলৈ মানুহটো বিচাৰি ফুৰে। তামোলটো দোকান ক'ত আছে সুধিছে এদিন মোৰ মানুহ এজনে।
অহ।
দোকান নায়ে এতিয়া।
আচ্ছা।
সেই ৰুমটো চাইডতে এটা এখন সৰু ৰুম এটা বনাই লম এনেকে।
অহ।
তাতে খুলি খুলি দিম এনেকুৱা এখনো।
অ', এই তুমি মি-মিঠা পানটো মিঠা পান জৰ্দা পান কৰি দিবা।
অ', সেয়াও দিম তামোল থাকিব তাৰপিছত পেকেট চেকেট চিপ টিপচ, উম। বাকী তোমাৰখনতো চলি আছে?
চলি আছে। মই তাকে ভাবিছো হেৰি কাপোৰ দোকানখন চাইড মোৰ বেলেগ এখন কিবা দোকান খুলি দিওঁ নেকি?
খুলি দিয়া খুলি দিয়া সৰুকে এনেকে তাৰ ওচৰত কি দোকান নাই। কি বস্তু নাই।
এই কাপোৰৰ দোকানখনৰ কাষতে মই ভাবিছো এই এই-চি যে কাপোৰ চাপোৰ চিলাই যে।
অ', অ'।
হেনেকুৱা এখন খুলিলোঁ নেকি!
অ', দৰ্জিত দৰ্জি এটা এনেকে চাই লোৱা ভাল।
অ', দৰ্জি এটা চাই পেলাই।
তোমাৰ চিল আজিকালি পেনৰ চেইন এডাল লগালেও তোমাৰ হেৰি টকা মান
পঞ্চাশ অ' পঞ্চাশ ষাঠি টকা লৈ সেইটোৱেতো। মানে তই এতিয়া মো-মো-মোপা মোপা এটা কাপোৰ কিনি ল'লে লৈ পেলাই চিলাব পাৰিব পাৰিব অ'।
আৰু তোমাৰ এনেকাে চাৰ্টৰ পেণ্ট তাৰপিছত পেন্টৰ পিচ আহে যে চাৰ্টৰ পেণ্ট পিচ।
পিছু আছে বাৰ
আহ সেইবিলাক চিলাই কৰি নিব পাৰিব ধৰ। ভালে দিয়া তুমিও ঠিকে ভাবিছাচোন। চলিব কিন্তু সেইখনো।
চলিব ন?
কৰা কৰা সোনকালে বনোৱা হেইখন উম খোলা। মেচিন এটা আনি ল'বা ভাল তুমি নিজে।
মানে এ-এটা-এটা মেচিনে নানো আনিলে ধৰ তোমাৰ চাৰিটা পাঁচটা মান। অকণ ৰুমটো অকণমান ডাঙৰকৈ কৰি দিম।
অ', অ', অ', উম।
পাঁচটা ছটা মানুহে লাগি থাকিব পৰা ধুনিয়া কৈ।
উম, এনে হয় দুটামান মাইকী মানুহক কাপোৰ চিলোৱাও ৰাখি ল'বা। চাদৰ মেখেলা চিলাব
চাদৰ মেখেলা চিলাব লাগিব অ'। বহুত অ' এটা বিলাউজৰ পিচ চি-চিলালে তোমাৰ চাৰে চাৰিশ পাঁচ
অ', সেই সেনেকুৱাই আৰু তোমাৰ। কাপোৰৰ দামে আনকি কম চিলোৱা দাম বেছি।
চিলোৱা দাম বেছি অ', আকৌ তোমাৰ দহ-দহি বুলি দহি বোটে যে? দাম বহুত অ'। তোমাৰ আমাৰ আমাৰ এইফালে হে দৰ্জী বিলাকে এটা, এটা দহিত তোমাৰ পাঁচ টকাকৈ লয়।
হয় নেকি?
ল'বই, ল'বই আজিকালি বস্তু। ত যিহে দাম তুমি সূতা। সূতাৰ দাম যিমান তাৰপিছ কষ্ট দিবই লাগিব, বস্তু দামহে যিমান।
উম।
আকৌ মেচিন বেয়া হৈ থাকে, মেচিন ভাল কৰিলে তোমাৰ লাগিল আকৌ পইচা।
পইচা অ', সেইয়াই আৰু।
একোয়েই কৰিব নোৱাৰে, কোন সময়ত বেয়া হৈ যায় আকৌ।
অ'। তুমি দোকনখন সোনকালৰ পৰা ষ্টাৰ্ট কৰা আৰু।
উম, তোমাৰ হৈ যাব আৰু তোমাৰ এসপ্তাহ মান লাগিব ৰং কৰোঁতে।
অ'।
তাৰপিছত তলটো টাইলছ লগাই দিম বুলি ভাবিছোঁ, টাইলছ লগাই দিম চাগে।
অ', টাইলছ-চাইলছ লগাই দিবা।
উম, এনেকা মিস্ত্ৰী আছে নেকি তোমাৰ তাইলছৰ মিস্ত্ৰী।
টাইলচৰ মিস্ত্ৰী এটা চিনাকি আছিল বাৰু ইয়াতে।
হয় নেকি?
অ', সি তোমাৰ স্কাৰ ফুটত লয়।
অ', অ' তুমি মোক সেই তালিচ মিস্ত্ৰীটো নাম্বাৰটো দিবাচোন মই কথা পাতি লম। তাৰমানে টাইলচ অলপ লগাব লাগিব। তোমাৰ দহ দিন মান লাগিব চাগে তোমাৰ টাইলচ খিনি লগাওঁতে।
অ', দহ পোন্ধৰ দিন মান লাগিব।
উম, অকল তলটো লগাম হে তলটো আৰু চাইডৰ। অকমান ওপৰত ৱালত যে বিতটো দিয়ে যে।
অচ্ছা মানে হেৰি তোমা কালাৰফুল লগাব মানে কি? এনে এনেকুৱা হেৰি।
এ, এনেই নৰ্মেল চিম্পুল টাইছ লগাই দিম।
চিম্পল।
অ', দোকানহে তোমাৰ ঘৰতহে ভাল, ভাল দামী, দামী লগাব লাগে।
সেইটোৱেই টো অ'।
মানে চিম্পুল নৰ্মেল এখন লগাই দিম, খালি এই মানে লেতেৰা চেতেৰা নহ'বলে আৰু চাফা চিকুণ ধুনীয়াকে।
অ'।
এনেই পকা হ'লে লেতেৰাটো ইমান গম নাপায়, বগা ৰঙৰ টাইলছ লগাম মানে।
বগা?
উম, তেতিয়া তোমাৰ কাপোৰ চাপোৰ বিলাকো অলপ জিলিকিব ন।
অ'।
সেইকাৰণে বগাই লগাম বুলি ভাবিছোঁ।
বগাটো ভালেই এইবাৰ আৰু বগাটো ভাল লাগে দেখিব হয়ে ন?
উম, আৰু সৰু খুৰা লেতেৰা পৰি থাকিলেও লগতে চা
চ-চেফা কৰি যাব পোৱা যায় অ'।
তোমাৰ দৰ্জা খন লগাব আছে। খনো লগাব লাগিব আৰু।
অ এনেই এনেই চিলিঙিটো লগালা
চিলিং লগালো অ
অ
ফলচ চিলিঙে লগাইছো
ফলছ চিলিঙি অ তোমাৰ দৰে এনেকা তোমাৰ মানে দোকানখন যদি অলপ মানে ভাল ভালদৰে মানে হেৰি কৰা নহয় মানে অলপ ডিজাইন চিজাইন দি পেলাই দিয়া তেতিয়া মানে তোমাৰ হেৰি দোকানখন চাই পেলাই মানে বহুত মানুহ বিলাক আহে
লগাইছো লগাইছো মই তোমাৰ এই আৰু লাইট বহুত লগাব লাগে লাইট টেই লগাইছো মই বহুত টা তোমাৰ মোৰ পোন্ধৰটা বিচটা মান লাইতে গ'ল অই
অ
লগাই দিছো তেতিয়াাহে কাপোৰ খিনি জিলিকি কিব লাইটৰ চুপ মোহৰত সেইকাৰণে লগাই থৈছো চব
অ তাকে বোলো হেৰি মোৰ মোৰ দোকানখনৰ লাইট চাইট কেইটামান ফিউজ গৈছে তাক তাকেব গোটে কেইটা লাইট এৰাই পেলাই এই যে চিলিঙি লাইট টো যে
আহ
ত আজিকালি মানে ভাল লাগে মানে বেছিকে বেছিকে লগাই দিম অ
তুমি মোক এতিয়া শুনাচোন তুমি মোক মিস্ত্ৰীটো নাম্বাৰটো দি দিবা
অ
মই কথা পাতি লম।
অ', আৰু আৰু তুমি যোনদিনাখন কাপ কাপোৰ আনিব যাবা মানে দোকান জুনদিনা অপেনিং কৰিবা তুমি তেতিয়া টো কাপোৰ কেইটামান আনি থ'ব লাগিব।
অ', জনাই দিম দিয়া হ'ব আৰু ন।
অ', হ'ব হ'ব দিয়া মোক
উম', উম', অ', জনাই
অ', ঠিক আছে।